অ'হ।
অ' হাই কি খবৰ তোমাৰ?
মোৰ বঢ়িয়া, বঢ়িয়া খবৰ। তোমাৰ?
হয় নেকি। পিছে কি কৰি আছা?
উম' এই খা চাহ খালোঁ ৰবা, এই মাত্ৰ চাহ খাই উঠিলোঁ। তোমাৰ ভাল?
ভাল।
তোমাৰ ভালনে?
উম' মোৰো বহুত ভাল আৰু, ইয়ে হয় হয় বহুত ভাল, মোৰো ভাল। মই মানে তোমাৰ সেই কৰি আছোঁ, আজি তোমাৰ নে তোমাৰ ঘৰৰ আলহী আহিব আৰু। আলহী আহিবৰ কাৰণে, আলহীৰ কাৰণে তোমাৰ খোৱা লোৱাৰ যোগাৰ কৰি আছোঁ। মই তোমাৰ মিঠাই আনিছোঁ, তাৰ পিছত মানে আলহী কেইজন আলহীয়ে মানে মিঠাই খায়।
অ'হ।
এ অ' আলহী আহিব যেতিয়া যোগাৰটো কৰিমে।
কৰিব লাগিব। উম' উম'।
সেইটো, আলহীটো মানে তোমাৰ নহয় নহয়, মিঠাই খাই ভাল পায় আৰু আলহীজনীয়ে। ত মই তাইৰ কাৰণে মিঠাই আনিলোঁ। তাৰে পিছত তোমাৰ এহ জিলাপি আনিলোঁ, সেইয়ে আনিলোঁ আৰু বেলেগ নাই তোমাৰ বাহিৰা বস্তু নাখায় আৰু চিঙৰা-টিঙৰা ইমানকে নাখাই, মিঠায়ে খাই ভাল পায় তো মই দুইবিধ মিঠাই দৈ আনিলোঁ, জিলাপি আৰু ৰসগোল্লা আনিলোঁ। তাৰপিছত তোমাৰ হি খেলা এতিয়া মানে মই তোমাৰ সেই বনাম তাই কাৰণে লুচি বনাম, লুচি গৌল গৌল ফুুলা ফুুলা। তাই মানে এনো এইটো খাই ভাল পাই আৰু সেইকাৰণে মইয়ে গ'ল গ'ল ফুলা ফুলা লুচি বনাম। তাৰে পিছত আৰু ঘুগুনী বনাম, তোমাৰ কাবুলী বুটৰ ঘুগুনী।
অ' অ' বাহ-বাহ ভালে দিয়া ৰাতিপুৱা ৰাতিপুৱা, মইয়ো যাওঁ নেকি।
গম পাইছা?
মইয়ো যাওঁ নেকি বোলোঁ খাবৰ কাৰণে। হেল্ল, অ'হ গম পাইছোঁ, গম পাইছোঁ। মইয়ো যাওঁ নেকি বোলোঁ খাবৰ কাৰণে।
অ' তুমি আহিলে মই তুমি কি খাবা কোৱা, মই তোমাৰ কাৰণে সেইটো বনাম।
নাই নাই যিটো বনাইছা, এইটোয়ে খাম আৰু। আৰু একো মোৰ কাৰণে বেলেগে বনাব নালাগে দিয়াচোন, যি বনাইছা সেইটোকে খাব পাৰিম।
খাই ভাল পোৱা, তুমিতো আলু ভাজি খাই ভাল পোৱা ন, মই তোমাৰ কাৰণে আলু ভাজি বনাব পাৰোঁ। খোৱা যদি।
নালাগে দিয়া বাৰু বহুত কষ্ট হ'ব তোমাৰ, ইমানখিনি কৰিম কৰিছাইয়ে ৰাতিপুৱা ৰাতিপুৱা কাম।
একো নহয় এনেই আৰু ভাল লাগে, এনেকে মই বনাই মানে ভাল পাওঁ। বনোৱাতে মানে মইতো কষ্টৰ অনুভৱ নকৰোঁ আৰু।
অ'। টোপা পাৰ ভালেই বাৰু ভালেই বাৰু। আজি নাযাওঁ দিয়া দুদিনমান পিছতে যাম ৰবা।
হয় নেকি, আহিবা তেনে হ'লে মই তোমাৰ- কাৰণে তুমি তুমি তোমাৰ কাৰণে- তোমাৰ কাৰণে কি বনাম, আলু ভাজা আৰু লুচি বনাম দিয়া। বেলেগ- নাখ-নোখোৱায়ে অঁঊ এইবাৰ খাম দে, একদম মানে গধূলি সময়ত খাম দিয়া ৰাতি- ৰাতিপুৱা ৰাতিপুৱা মানে তাৰা-তাৰী হয় ন' গধূলি আৰাম চে খাম।
অঁ' এ সেয়াই, আৰামছে খাব লাগে। বাকী মোৰ মইয়ো বাৰু কাম এটা কৰি আছোঁ।
তুমি কি কাম কৰি আছা?
কোনোবাই গান গাইছেচোন ধুনীয়া গান গাইছে অঁ'।
অঁ' মোৰ মায়ে গান গাইছে।
অঁ' ভালে ভালে, জানে মানে গান চান গাব।
অঁ' অঁ' অঁ' অঁ'।
তুমিও গান গোৱা নে, তুমিও গান গোৱা নে হা? অঁ' দিয়া দিয়া ভালে ভালে, কেতিয়াবা গুণগুণাই দি গুণ নাই কেতিয়াবা গুণগুণাই দিবাচোন।
মইতো ষ্টেজতো গাও, ষ্টেজত গাও।
কি কোৱা সঁচা নেকি?
অঁ' তুমি গমেই নোপোৱা, দেখা নাই তুমি গোৱা ন'।
নাই নাই নাই, সেইটোৱেইটো, মোকটো দিব পাৰা ন' কিবা।
মই তোমাক গান গাই শুনো, মোৰ ভিডিঅ' কেইটা দিম দিয়া। অঁ' মই মানে তোমাৰ ষ্টেজতো গাওঁ। তোমাৰ ষ্টেজত গাই মানে মই বিহু ফাংচন কৰোঁ আৰু।
অঁ' তে এই বাপ দে না ভালেই চোন ন' মা তোমাৰ মায়ে গান গাই তুমি গোৱা গান গোৱা। ভালে দিয়া।
মানে বিহুৰ সময়ত আৰু মানে মই মানে বিহুৰ সময়ত মই মানে আজৰি নাপাওঁ আৰু।
কি কোৱা, এ ইমান টকাই টকা মানে তোমাৰ ন'।
অঁ' বিহুৰ সময়ত মানে ভালেই ভাল মোৰ হয় আৰু তোমাৰ- বিহুৰ সময়ত হয়, তোমাৰ ইটো ইটো টাইমত হয়, দুৰ্গা পুজাৰ সময়ত হয় তাৰপিছত- আকৌ তোমাৰ- ডিচেম্বৰ মাহত হ'ব, তাকৌ আকৌ মাঘ বিহুতো তোমাৰ ভালে খিনিয়ে গোটেই বছৰে ভাল- চলি থাকে আৰু।
অঁ' অঁ' আমাৰ ইয়াঁতে কেতিয়াবা ফাংচন পাতিলে তোমাক মাতিম দিয়া গান গাব কাৰণে।
অঁ' অঁ' মোৰ মানে গান গাই ভাল লাগে আৰু তোমাৰ।
এ বেছি দাবী নকৰিবা আৰু মই আমি যি দিওঁ সেয়ে ল'বা আৰু।
নাই মোৰ পইচা ইমান এটা হেৰি নাই আৰু মানুহে অকলে ভাল সি ভালে পইচা- দিয়ে মোক যিখিনি দিয়ে সেইকাৰণে মোৰ আজিলৈ কতো আপত্তি কৰা নাই আৰু। ভালি খিনিয়ে পাওঁ আৰু মানে তোমাৰ আপত্তি কৰিবলগীয়া নহয় আৰু।
বহুত ভাল কথা বহুত ভাল কথা দেই। মই ভাল পাওঁ আৰু এইটো বহুত সন্মানীয়- সন্মানীয় হয় গান গোৱাটো।
হয় হয়।
সন্মান কৰোঁ মই সেইটোৱে। মইয়ো তাই সেই কৰি আছোঁ ৰবা এই ৰুমাল চিলাই কৰোঁ ৰবা দুখনমান।
অ', অ', অ', অ', ভালে কৰা বাৰু।
উম, মানে
তোমাৰ মানে মোৰ তোমালোকৰ শুৱালকুছিত সেই হ'ব ৰ'বা আছিল আৰু এইবাৰ তোমালোকৰ মাতিব আৰু কিবা এটা উৎসৱ এটা আছে সেই উৎসৱত যাম।
অ', মনসা পূজাত নেকি?
নহয়, নহয়, নহয়, কিবা উৎসৱ ফাং-ফাংচন। আছে কিবা স্কুলৰ। তাতে মানে গান গাবলৈ মাতিছে আৰু। ওচৰ যে তোমালোকৰ বহুত কেইখন স্কুল আছে, তাৰে এখনত হয়, মই ভাবিছোঁ যাম বুলি। তুমি আহিবা মোক মোৰ লগত হ'ব নে?
অ', অ', অ', দিয়া, দিয়া হ'ব দিয়া। মই চাম বাৰু তোমাৰ প্ৰগ্ৰেম চাব লাগিব। হেল্ল'!
অ', অ', চাবা, চাবা।
চাব লাগিব তোমাৰ প্ৰগ্ৰেমবিলাক ভাল লাগে, মানে মই গম শুনিছিলোঁ বাৰু মা মোক কোনোবাই কৈছিলে মই সিমান এটা দেখা নাই যিহেতু সুধিবও পাহৰি আছোঁ ইমান দিনে। এ, আজি সুধিলোয়ে আৰু, আৰু। এই মা তোমাৰ মায়ে গান গাই থকা শুনা পাই শুনিলোঁ আৰু সুধিলোঁ আৰু।
তাকে মই ভাবিছোঁ আৰু এত এতিয়া মানে মই বহুত ভালকে গাম আৰু তোমাৰ এইটোতে মানে মই গাম বুলি ভাব ছো আৰু নিজৰ জীৱন মানে ভালকে গাম বুলি ভাবিছোঁ আৰু সদায় যেন গাব পাৰোঁ। মানে কৰিয়াৰ হিচাপত বনাম বুলি ভাবিছোঁ আৰু আগতি- আগতে যদি মই এটা মানে মনোৰঞ্জন বা -বা অলপ গাইছিলোঁ, এতিয়া বহুত ভালদৰে গাম বুলি ভাবিছোঁ। তুমি কি ভাবা? ঠিক হ'ব নে এইটো?
উম, অ', অ', বহুত ভাল হ'ব বহুত ধুনীয়া হ'ব কথা কৈছা গালে মানে কি আৰু আজিকালি মানে নিজৰ, নিজৰ চবৰে চখ এটা থাকে, না সেইটো ধৰা কৰিব লাগে আৰু। তুমি ধৰা এইটোকে ভাল পোৱা এইটোতে কৰা। বা কোনোবাই বেলেগ ভাল পায় হয়, নে নহয়? সেই না, যাৰ যি মানে যোনে যি যাৰ যি পচন্দ সেইটোৱে কৰিব লাগে আৰু মোৰ মতে।
সেইটোৱে ময়ো ভাবিছোঁ আৰু গানটো গাম মই তোমাৰ। বাকী কোৱা তুমি কি, কি ৰুমাল চিলাই কৰা কোৱাচোন অলপ?
এ, ৰুমাল চিলাই এতিয়া আজি একদম সাধাৰণ ভাৱে কৰিম। মানে আমি এতিয়া ধৰা শুৱালকুছিৰ যে এ, ধৰা এই শালত শালত যে আধৰোৱা কিবা কাপোৰ-চাপোৰ ৰৈ যায় যে। মানে পটিটোকে ৰ'লে ৰৈ যায় বা এইটো পেলাই থৈ দিব ভাল নালাগে ন' বেয়া লাগে। সেইবিলাকে কামত ব্যৱহাৰ কৰো আৰু টেবুল কাপোৰ বনাওঁ। আৰু মানে চিলাই পেলাই ৰুমালখনো কাষৰে কাষে, কাষে মানে চাইডে, চাইডে এনেকে দি দিওঁ পটিটো অলপ, অলপ চাৰিওফালে। এনেকে দিওঁ আৰু টেবুল কত বহুত কিখনে বনাইছোঁ। আমাৰ ইয়াতে তুমি আহিলে দেখিবা আৰু টেবুল- টেবুলত পৰা কাপোৰ বিলাক মুগাৰে হয়। এ, মানে মুগাৰ অ', মুগাৰে কাপোৰ আৰু টেবুলত পাৰা বিলাক আমাৰ। মানে কি আৰু পটি বিলাক চিলাই, চিলাই আৰু এনেকে মানে বনাওঁ আৰু। এ, এনে পেলাই দিবও নোৱাৰি বেছি বিক্ৰী কৰিবও নোৱাৰি সেনেকৈ আৰু এইবিলাক। অ', সেয়াই বনাওঁ বনাও, ভালকে এখন বনালে তোমাক এখন দিম দিয়া মই।
অ', তুমি বেচিবও পাৰাচোন?
এ বেচিব পাৰোঁ, কিন্তু বা কিনে নে নিকি কিনে এইবিলাক মানে বেচিব আৰু? ভাবা নাই আৰু
কিয় নিকিনিব, মই হলেওঁ কিনিম মানে তুমি বনাবা ন, মই কিনিমেই।
এ মই ভাবিছো বে-বনা বেচিলে আৰু কোনে কিনিব এইবিলাক আধৰুৱা পটিৰ পৰা মানে কৰা বচ আৰু।
নহয়, নহয় তুমি ভালদৰে বনাবা, য'ত মানুহৰ নিজৰে মানে কিনো- কিনো লাগি যায় আৰু সেনেক কিয় বনাবলে দিলো।
অ', কা মানে চাইডে- চাইডে অলপমান ধৰা এই যে চেলমণি মানে কি যে ডায়মণ্ড টাইপৰ এনেকুৱা মনি মণিগুটি দিলে ভাল দেখা যাব ন'?
উম।
অ, সেনেকুৱা দিলে সেইবিলাক দিব পাৰি পাথৰৰ নিচিনা সৰু সৰু। সেইবিলাক দিলে আৰু ভাল লাগিব এইটো এতিয়া দিয়া নাই বাৰু মই ঘৰতে ব্যৱহাৰ কৰিছোঁ। এনেই আৰু।
হয়, হয়।
আছে বহুত পটী বিলাক পেলাই পেলাই আধা পেলনিয়ে গৈছে এনেকুৱাই আৰু। হেল্লো'
গম পাইছো, অ গম পাইছো, আৰু তুমি কি কৰা এম্বুডাৰী কৰা নে নাই? মই এম্বুডাৰীটো ভাল লাগে মোৰ, তুমি কৰা নে?
, অ, অ, মই এম্ব্ৰডাৰিও কৰো কাপোৰত। মেখেলা দুখন বনাইছো, মেখেলা মাৰ কাৰণে মেখেলা বনাই দিলো দুখন। আৰু মোৰো বনাইছো বাৰু। এনেকুৱা ডাঙৰ ডাঙৰ সেয়া টেবুলতো বনাইছো ডাইনিঙত পৰা কাপোৰ বনাইছো এনেকে। মানে কি আৰু মানুহ ধৰা ভাত তাত খোৱা কাৰণে নহয় আৰু এনেই অলপ পাৰি থৈ দিয়া আকৌ কিবা ভাত খাওঁ ভাত খোৱা টাইমত উঠাই দিও আৰু নহ'লে বেয়া হৈ যাব নে! সেনেকুৱা, পাৰি থৈ দিওঁ আৰু ভাল দেখা হৈ থাকে আৰু।
গম পাইছো।
সেয়াই আৰু।
ঠিকে আছে তোমাৰ ভালেই কৰা। ভালে কৰিছা, এতিয়া মানে নিজৰ নিজৰ কাম এনেবোৰ প্ৰতিভাবোৰ কৰিব লাগে ন সময়ত। তোমাৰ সময়টো বঢ়িয়াকে কটি যায় আৰু ব'ৰ হোৱাত আমনি হোৱা নাযায়।
নাযায়, নাযায় সেইটো কাৰণেটো অলপমান ভালো লাগে এইবিলাক নিজাকে সজাই মানে কি আৰু ঘৰতো সজাইছো বা এনেকে কিছুমান ফুলো বনাও মই কাগজৰ পৰা ফুল বনাও, মানে কি আৰু মানে ৱালত আঠা লগাই থোৱাকে। এই যে মানে কাঠৰ যে ফুলদানি থাকে দানিত মানে সোমাই সোমাই দিওঁ, ধুনীয়া দেখা যায় আৰু মানে।
হয় ন!
উম, বহুত ভাল লাগে আৰু বিক্ৰী কৰিব পাৰি কিন্তু আৰু বিক্ৰী কৰা হোৱা নাই আৰু মই এনেকে কোনে বা আজিকালি! বাহিৰত চব পায়েই কিনিব কাৰণে এইবিলাক চব মানুহে বেচি বিক্ৰী কৰে আৰু মোৰ খন নো আৰু! নিমে এতিয়া নকৰো আৰু ঘৰতে সজাই ৰাখো আৰু ওচৰে পাজৰে মানুহে আহি পেলাই! চাই আৰু।
অ তে সিহঁতক নেৱেচিবা তুমি আকৌ।
আ চাইহে যায় নিম বুলিতো নকয় ন এই নিজে নিজে তুমি যাচি দিবা নেকি নিয়া বুলি এ।
নাই নাই সিহঁতে ক'ব লাগিব যে মই এইটো কিনি লৈ যাওঁ ন।
অ ভাল লাগে বুলি কয় ভাল লাগিছে ধুনীয়া লাগিছে অ। ভাল লাগিছে ভাল লাগিছে কেনেকে বনাইছা কি কৰিছা এনেকে সুধে। সুধিপালে নকয় নহয় কিনি মো মোকো এটা দিবা, মই পইচা দিম কিনিম, এনে দিলে নিব আৰু মানে। কি আৰু তুমি যদি এনেই দিয়া অ দিয়া দিয়া ভালে থেংক ইউ ক'ব। পা কিবা কিবি সেনেকুৱা আৰু মানে। নাই তুমি কিয় এনে দিবা হয়নে, নহয় ইমান কষ্ট কৰি বনাইছা।
অ এনে এনেই তুমি কেনেকে দিব পাৰিবা, নোৱাৰা নহয়।
নোৱাৰি নোৱাৰি এয়াই আৰু মানে সেইকাৰণে মই নালাগে কাৰো বনাবা খুজিলেই দিম নেকি! সেয়াই আৰু ভাল লাগিছে যদি ভাল লাগিছে আৰু নে নিদিও নিদিও।